কি কৰি আছা?
সেইয়ে বহি আছোঁ, তুমি কি কৰিছা।
অ, ব্যস্ত আছা নেকি?
নাই ব্যস্ত নাই, অ, তাৰপছত তোমাৰ ভাত চাত খ ভাত খোৱা হল?
অ', অ, হল, হল, মই মানে আজি আহ মোবাইলটো অলপমান চাই আছিলো তাৰ পিছত দেখা পালো মানে, অলপমান মানে প্ৰদূষণৰ ওপৰত বাট, আজি অলপমান কথা পাতিব খুজিলোঁ। হয়,
অ', অ, তুমি জানাই আজিকালি পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যা বুলিয়ে ক'ব পাৰি আৰু প্ৰদূষণটো।
উম,
হয়,
হেল্ল' অ, কোৱা কোৱা।
দুই মিনিট ৱেইট কৰক হা।
ঠিকে আছে।
অ', মানে সেইয়াই আৰু, কি কম?
আজিকালিতো জানাই গোটেই, পৃথিৱী জুৰি আহ প্ৰদূষনে দেখা দিছে। আমাৰ মানে চব মাটি চবতে, আজিকালি প্ৰদূষণেই দেখা দিছে। গেলা গমেই পাইছা ন' তুমি?
অ গমেই পাইছো যেনে তোমাৰ অ তুমি ক'লে বায়ুৰ মাটিৰ এখনত, তাৰপাছত যেনেকোৱা তোমাৰ বা বায়ুত তোমাৰ যেনেকা গাড়ী বিলাক চলা হয় গাড়ী বিলাক তুমি যেনেকা প্লাষ্টিক জ্বলোৱা হয়, এইটোবিলাকে বায়ু প্ৰদূষণ হৈ যায় লাষ্টত বায়ুৰ প্ৰদূণ। কোনোৱে, তোমাৰ বৰ্ষণত আহি যায় বায়ু প্ৰদূষণ এ ময়া বৰ্ষণৰ লগতে তোমাৰ পানী প্ৰদূষণ হৈ যায়। হয়, আছোঁ পানীৰ লগতে তোমাৰ মাটিৰ প্ৰদূষণ হৈ যায় মানে, এটা প্ৰদূষণৰ লগত চব প্ৰদূষণ হৈ যায়।
হয়, তুমি ঠিকেই কৈছা সেই সেইবোৰ এই লেতেৰা বায়ুবোৰে ওপৰত জমা হয় কিনে পিছত এই এচিড বৰষুণ হয়। আহে তাৰপিছত সেইবোৰ আমাৰ-আমাৰ ছালত পৰিলে আমাৰ ছালৰো বেমাৰ হয়। ঠিকে কৈছা তুমি, আৰু সেইয়া আৰু, আৰু এইবোৰ নাথাকে জানো? এয়া আমি আমি ধৰা এতিয়া নিজেই ন, এয়া জাবৰ জোথৰবোৰ এতিয়া পানীত পেলাই দিও ন' আমাৰ কাষৰ নদীত বা আমাৰ কাষৰ নলাত পেলাই দিও, সেইবোৰ জাইকিনি পিছত সাগৰ মহাসাগৰ বা নদীতে পৰে ন এই সেইবোৰৰ পৰা খিনি এতিয়া তাৰে থাকা দে থকা মাছ কাছ। যেয়ে এই পানীখিনি খাব, সিহঁতৰ পেটতহে প্লাষ্টিক-ছাষ্টিক পাব। প্ৰদূষণ হয়। আৰু সেইবোৰ আমি মানুহেও কৰোঁ দিয়াচোন। হয়। আৰু মাট- মাটি প্ৰদূষণৰে কথা ক মাটি প্ৰদূষণৰ কথা কওঁ। অ'
অ'।
অ' বহুত আজিকালি ব্যৱহাৰ কৰে মানে হৈ যায় আৰু খেতি-চেতি ভাল নহয়। সেইবাবে এতিয়া আমি অ' ভাল মানে যিমান পাৰি সিমান সোনকালে ব্যৱস্থা লোৱা উচিত। যে, এতিয়া ধৰা কেৱল মানুহে নহয়। উম- অ'- চব- চব মানে- চৰকাৰ ৰে নহয় কেৱল, দিয়া এতিয়া চৰকাৰে কিমানখিনিয়েনো নকৰিব পাৰিব? হয় নে? এতিয়া আমি মানুহখিনিও নিজে ব লাগিব।
মানে সৰকাৰ- অ'- চৰকাৰে মানে যিমানো কৰিলেও মানে মানুহবিলাকে নিজে নাচালে, এনে ক- চৰকাৰ কৰি লাভ নাথাকে ন' মানে, চৰকাৰটো দে- ঠিক আছে নিজৰ যিমান পাৰে কৰি আছে যেনেকা লাইবৰ্ড নলাই আছে কিবা কৰি আছে লেকিন মানে মানুহ খৰিয়ানে মোজ নুবুজিলে লাষ্ট নিজে প্ৰদূষণ কৰি থাকিলে লাষ্টত চৰকাৰে কিমান বুজাব মানুহবিলাগ
অ' সেয়েটো আ আজিকালি এইয়া দীপৰ বিলৰ কাষৰে দীপৰ বিলৰ কাষৰ যে গছ গছনিবোৰ কাটি অক্সিজেন কৰিব- কমিব আৰু, কাৰ্বন-ডাই-অক্সাইড বাঢ়িব। আৰু যিমানেই কাৰ্বন-ডাই-অক্সাইড বাঢ়িব, সিমানেই আমাৰ পৃথিৱীৰ উষ্ণতা- আমাৰ পৃথিৱীৰ উষ্ণতা বাঢ়িব। এনে সি মানে আজিকালি যি- কিমান গৰম, দেখিছায়ে। এই গৰমৰ কাৰণে- গছ-গছনি নোৰোৱা- গছ-গছনি কটাৰ বাবে সেই হয় আৰু। উষ্ণতা বাঢ়িছে, গৰম বেছি হৈছে।
উম, তোমাৰ যেনেকা গৰম বেছি হৈছে, তাৰছত আজিকালি হাৱাখনো কম আহে, একেবাৰে গছবিলাক বেছি নাই। হাৱা- গছ- একেবাৰে হাৱাখনো কম আহে। ইয়াৰ কাৰণে মানে তোমাৰ গৰম বৰি থাকি আছে। আৰু মানে আজিকালিতো গৰম ইমান হৈ গ'ল, কি মানে অ' তোমাৰ ঘৰত ফেন- পাংখা নাথাকিলে - পাংখানা নাথাকিলে, থাকিবই নোৱাৰা হৈ যায়।
হয়, ঠিকে কৈছা তুমি। আৰু যেতিয়া আমি সৰু আছিলোঁ তেতিয়া, আকাশত কিমান তৰা দেখিছিলোঁ ন'। গণিব পৰাকৈ তৰা থাকে আজি। আজিকালি সেই বায়ু প্ৰদূষণ।
মানে সেয়াই আৰু। গাড়ীখন- এতিয়া ধৰা, তুমি কৰবালৈ যাই আছা। এতিয়া দশ মিনিট জৰ জাগাত তুমি গ- ইস্কুতিখন বা বাইকখন নিনিয়াতকৈ, তুমি নিজে খোজ-কাঢ়ি বা চাই কেলৰ ব্যৱহাৰ কৰি কিনেও যাব পাৰা। তেতিয়া আমাৰ এ গাড়ীৰ পৰা ওল যোনটো ধোঁৱা সেইটোতো বায়ু প্ৰদূৰষণ কৰে ন। আৰু এতিয়া লাহে লাহে তোমাৰ পেট্ৰল ডিজেলৰ পৰিমানো কমি আহিছে। তৰে আমি তাৰে পৰিৱৰ্তে আমি সৌৰ শক্তি ব্যৱহাৰ কৰি কিনে আমি যিবোৰ আজিকালি সৰু শক্তি ব্যৱহাৰ চলাৰ্চ ইনভাইটো ওলাইছ- গাড়ীবোৰ স্কুটি ওলাইছে গাড়ী ওলাইছে আমি সেইবোৰো ব্যৱহাৰ কৰা উচিত। কাৰণ পিছলে পেট্ৰল ডিজেলটো নোহোৱাই হৈ যাব খনিজ সম্পদ নোহোৱাাই হৈ যাব কাৰণ এজিন বোৰ নবীকৰণ যোগ্য সম্পদ সেইবোৰতো থাকিব কিন্তু যোনবোৰ অনবীকৰণ যোগ্য সম্পদ সেইবোৰতো নোহোৱাই হৈ যাব নে। বিলুপ্ত হৈ যাব, সেইবাবে আমি অ চাই চিতি অলপমান ভালকৈ ব্যৱহাৰ কৰা উচিত। চেত
উম ঠিক আছে মানে তোমাৰ যেনেকা ক'লে পেট্ৰলখন থাকিবই নাথাকিবই। মানে ইতা পাৰা হৈ আছে যেনেকা সমস্যা যেনেকা তুমি চাই আছা বৰ্তমান কি পেট্ৰল বৰ দাম কিমান বঢ়ি আছে। ক অলপমান কম হৈ গল পেট্ৰল খন বলা এনেকা ইতা পাৰা এনেকা হৈ আছে আগত অৰ হৈ যাব এইকানে মানুহবিলাক নিজে চাব লাগে মানুহ ইতাপ পাৰে মানুহবিলাক অলপমানান কম ইষ্টেম কৰাকে পেট্ৰল খন অলপমান নিজৰ আগৰ জাতি থাকিব কাৰণে অলপ মান পেট্ৰল খন অলপমান এন্ত চাব লাগিব মানে পেট্ৰল বিলাক কি আছিল সেইকাৰণে অলপ পেট্ৰ পেট্ৰল বিলাক অলপ কম ইষ্টেমাল কৰা কে লাছত অ বিচিদৰ অৰচৰ থাকিলে খোজকাঢ়ি যোৱা নহলে চাইকেল নহ'লে যালে বাচখন লগত যোৱা গাডী নলগাকে কিহৰ বাছত যালে মানে তোমাৰ বাছত একবাৰতে বিশজন ত্ৰিশজন একবাৰতে বহি পেলাই যাবা পাৰে তেতিয়া মানে তোমাৰ আহ এ এনেকা এজন এজন গাডী যালে মানে ত্ৰিশটা গাড়ীটো এটা বাছত আহি যায় আৰু সেইকাৰণে যিমান পাৰে বাছ খন ইষ্টেমাল কৰিব ৰা চেষ্টা কৰা বাছখন ট্ৰইন খন এনেকা মানে যিমান নিজৰ অহ গাড়ী বিলাক নলগাকে।
হয় তুমি ঠিকে কৈছা, আম আৰু সেয়ে আৰু ধৰা এতিয়া বিয়া বাৰু হয়নে বিয়া বাৰু যোনবোৰ ই ডাঙৰ -ডাঙৰ এতিয়া যোন হেৰিবোৰ বজায় চাউণ্ড বক্সবোৰ বজায় সেইবোৰে আমাৰ কিমান ক্ষতি কৰে। আমাৰ কাণৰ অসুখ হয়, আমাৰ মূৰৰ বিষ হয়, সেইবোৰে ধ্বনী প্ৰদূষণ কৰে আমাৰ ধৰা এতা বয়জেষ্ট মানুহ থাকে, সেই সিহঁতে এইবোৰ হজ হেৰি কৰিব নোৱাৰে আৰু আমাৰ ধৰা শিক্ষয়িত্ৰী সকলো থাকে সিহঁতৰো পঢ়া শুনা দিগদাৰ হয়। সেইকাৰণে আৰু আমাৰ বহুত ধৰণৰ ৰোগ হয় ধ্বনী প্ৰদূষণ দ্বাৰা আজিকালি মানে সকলো বস্তুতে প্ৰদূষ- নে আৰু।
উম ঠিক আছে আৰু মানে তোমাৰ যেনেকা আহ ৰাস্তাত ঘূৰি থকা গুৰু বিলাক থাকে গৰু থাকে। কুকুৰ থাকে মেকুৰী থাকে ত মানে ধনুক প্ৰদূষণ হলে মানে ত কাণ বিলাক বিষাই লা- কেনে তুমি চোৱা দিৱালীৰ টাইমত জোতা ধনুক প্ৰদূষণ হয় কুকুৰবিলাক কণা যাত চোপ চাপ থাকি যাই কি ধনুক প্ৰদূষণে কাণ বিষাই ত মানে এনেকা আহ ধনুক প্ৰতিক- মানে অলপ যিমান পাৰে কম কৰিব লাগে মানে, যিমান কম পাৰে ইমান মানে অলপ থাকিব লাগে মানে। কৰিব লাগে কিন্তু ইমানো কৰিব নালাগে কি মানে বেলেগত অ অলপমান যেনেকা আপোনাৰ ওচৰত থাকা বিলাকৰ অলপমান জানুৱাৰ বিলাকৰ অলমান কষ্ট হয় এনেকুৱা কৰিব নালাগে।
হয় তুমি ঠিকেই কৈছা, এই দেৱালীত আমি বম ফুটাব নালাগে, দেৱালী আচলতে আমি মনৰ পৰা মা মানিব লাগে বম চম ফুটাই কিনে এইবোৰ কৰি থাকিব নালাগে সেনেকেও ধ্বনী প্ৰদূষণো হয় আৰু মানুহৰো দিগদাৰ হয়।
উম তিঠিও আছিলে অল সাজত তোমাৰ যেনেকা আজিকালি আহ যেনেকা মানুহ বিলাক আগত বহি আছে, মানুহ আগত বহি থাকাত মানে যিমান পাৰে ইমান নিজৰ বস্তুবিলাক কাম কৰিব কাম কাম কৰিব কাৰণে নিজে মানে ঘৰতে বহি থাকে ঘৰত বহি থাকিলে এন্তে এ এ একোবা বস্ত- যুবিলাক লাইটত চল থাকে যেনে তোমাৰ লাইটত লাকটপ চলাই, ফ্ৰিজ চলাই, তিভি চলাই যে তোমাৰ লাইটৰ প্ৰদূষণ হৈ থাকে তমাৰ লাইটৰ প্ৰদূষণ হলে ত তোমাৰ যেনেকা লাইট কম প্ৰাহে তোমাৰ জেনেৰেটাৰ এইটো অ পাৱাৰ হাউচ পৰা আহে তোমাৰ ইলেক্ট্ৰচিটি পৰা আহে তোমাৰ লাইতৰ মানে বিল বৰে লাইটৰ বিল বৰ মানে এ কি মানে লাইটৰ এইটো হিট পৰি আছে ত তোমাৰ জেনেৰেটৰ বিলাকৰ হিট পৰিলে তেতিয়া তোমাৰ ঘৰত লাইট আহি আছে, ত পানীয়ে সতে যাই আছে, কি পানী পৰা লাইট আহে তোমাৰ, যিমান দ ডম পাৰত পানী পৰে ইয়াৰ পৰাই তোমাৰ লাইট খন আহি আছে, তোমাৰ লাইট যিমান ইষ্টেমাল তোমাৰ একদম পানীও যায় আছে পানী পৰাই লাইট আহে তোমাৰ ত ইমান যিমান পাৰে লাইট খন অলপ কম ইস্তেমাল কৰিব লাগে আৰু যিমান পাৰিছে কম ইষ্ঠামাল কৰিব লগে।
হয় তুমি ঠিকে কৈছা, সেয়া আৰু আমি যিমান পাৰো অকল মান মানে বেলেগত, বিশ্ব পৰিৱেশ দিৱসৰ দিনা অকল গছ গছ ৰোপণ কৰিব লাগে কাৰন যিহেতু আমি গছৰ পৰা অক্সিজেন পাওঁ। গছে আমাক জীয়াই ৰাখে সেইবাবে আমি যিমান পাৰো গছ বচাব লাগে আৰু গছ ৰোপন কৰিব লাগে, আৰু আমি ধৰা এতিয়া মই যেনেকে ক'লো জবৰ জোথৰ বোৰ হেৰি এয়া তাতে নদীয়ে নদীত বা নলাত নেপেলোৱাত কৈ আ আমি গাতা এটা গাত খান্দিয়ে গাতত খান্দি তাতে পুতি থব লাগে তেতিয়া আমাৰ পাচন সাৰৰ তৈয়াৰ হয় আৰু বিয়া বাৰু। ইমান ইমান এইবোৰ হে নালাগে ইমান বোম চম ফুটাব নালাগে দেৱালীত তুমি যেনেকৈ কলা সেইয়াই আৰু আৰু মাটি গোৰ সেইবোৰ কীটনাশক দ্ৰব্য সেইবোৰ ব্যব সেইবোৰ ব্যৱহাৰ কৰিব নালাগে কাৰণ আৰু আমি মানুহ বোৰে বেছি প্ৰদূষণৰ বাবে দায়ী কাৰণ প্ৰাকৃতিক কাৰণ প্ৰদূষণ হেৰি দূষিত হোৱা প্ৰাকৃতিক কাৰণ তোমাৰ বেছি নাইয়ে কেৱল অ আগ্নেয় উদ্গিৰণৰ দ্বাৰা হয় আৰু ধৰা ব দ্বাৰা হয় বাকী চব আমি মানুহ বোৰে কৰো সেইবাবে আমি মানুহবোৰে সহ্য কৰিব লাগিব যে প্ৰস্তুত হ'ব লাগিব যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভাল হৈ উঠে নহ'লে অল নহ নহলেতো ভৱিষ্যতে আমাৰ পৃথিৱীখন ধ্বংস হৈ যাব আৰু এনেকে চলি থাকিলে নাথাকে ন'।
হম।
অ বাৰ আজি এইখিনিতে সামৰিছো আমি আৰু পিছ
উ আছে
অ হ'ব বাৰু।
অ বাইদেউ হ'ব দে ধন্যবাদ।